হেল্ল'
অ শোনি আছ তই এখন আথাৰ মোক এটা হেৰি শুনা মই মানে ভাবি আছো গাড়ী লৈ বাইক ললে ভাল হয় নে স্কুটি কিখন ললে বেছি ভাল হয়।
জীপ জীপ জীপ জীপচি জীপসি
আৰে নহয় ৰ তোক বাইক বাদ মই স্কুটিৰ বি সুধিছো জিপচি বাদ দে দিয়া
এই তই জিপচি ল নাই ভাই জিপচি বহি কিনে গাই গানা বজাম এ কিবা মাৰো বাললাম থানেদ্বাৰ জালালে জিতছে
অ ৰ
কিমান বাজেট কিমান আছে তো
য়া নায়ে বৰ্তমান জিৰো হৈ আছে ভাবি আছো মানে কি লব প
স্কুতী এটা আছে লবি নিকি সঁচা কৈ
কিমান?
কি তোৰ হেৰি কি আছিলে মানে
কিমান?
এই পঁচিশ মান পঁচিশ মান মানে তোৰ হেৰি ইনষ্টলমেণ্ট বাকী আছে কেইটামান
পঁচিছ হাজাৰ বিক্ৰী পাইছে কি কি স্কুটি
ত চাই যাবি মানে কাহ হয় জান কি যে আমাৰ লগত যে এই চাহ দোকান টো আছে ন হেৰি
তহঁতৰ লগত চাৰ গমনে সেইপ।
অ আমা আমা আমা মোৰ দুগ। দোকানৰ কিবা হেৰি ৰাইতফালে।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
চিনি পালি কাৰখচা কৈ আছ।
অ বিকাছ হঁতৰ।
অ নাম নাম ভালকে ল হহ। কৰে কৰে কৰে উম উম। তেন্তৰ কিবা হ স্কুটি মানে বেলেগৰ মানে তাৰ কাষ্টমাৰৰ স্কুটি আছিলে হে পাছত বাকি বহুত হৈ গল যে। এই বাকী নিদিয়ে দিব নুখুজে হা টৌ স্কুটি ৰাখি দিলে। তাৰ তাতে আছে স্কুটি এতিয়া কৈ আছে যাৰ স্কুটি আছিলে সি কৈ আছে যে স্কুটি বিক বিকি দে বিকিকিনে মোৰ বাকি কিনি কাটি টৌ বাকি পইচা যিমান টো হয় মোক দি দে বুলি। এইয়ে বিকিব কাৰণে খুজিছিলে ললে লব পাৰতো। ভাল ভালে আছে নচুৱাইছে।
অ তাৰ পিছত ই এম আই কিমান কেই বা কেইটা ই এপ কিস্তি মাইলেবাহ।
ই এম আই এ পাপ
কি স্কুটীং মডেলটো কি হয়?
স্কুটি মডেলটো মই পাহৰিলো।
এনটক নিকি।
কোনটো আছিলে?
নাই তই এ দেখাই এনটক এনটকএনটক হয় জানো।
উমহো হম কিবা হেৰি একটি বাৰ নিচিনা ৰিহাইছিল নেকি।
এ কিবা নালাগে কৰাটো।
হা।
ক। মই ভাবি আছো কিবা এনটক এখন বা বাইকৰ ভিতৰত তোৰ এম টি ফিফটিনখন ল'ম বুলি ভাবিছো।
এ বাইক নলবি, এই বাইক ললে তো অকলেহে চলাব পাৰিবি ঘৰত আৰু হেৰি আছে না। তই স্কুটি খনে ল হোম।
মানুহ বহিব পাৰিব না।
তইও অকলে চলাবি।
কিয় অকলে চালাম মই।
উ তোক কিবা হেৰিহে সেই তো ভণ্টিয়েটো চলাব নোৱাৰে নাই স্কুটি লৈ।
অঁ সিহঁতৰ সেটো পিছত চিন্তা হব বাৰু এতিয়া বত অন মই মানে ভাবি আছো কিবা এটা গাড়ী এখন ল'ব লাগে মানে কি ল'লে ভাল হয় সেইটো কাৰণে সুধিলো স্কুটিখন লওঁ নে বাইকখন লওঁ ক।
স্কুতি ল স্কুতি ল। মালিছো প ভা ভাল পাই যে মালিছো ভাল দিব। মাইলেজটো দি কিবা হেৰি এই নামটো পাহৈলো মোৰ লগৰ এটা লৈছিল। ছিলায়ে সিদিনাখন লৈছেহে মানে অ ম মজা মালিচ দিয়ে কিবা হেৰি। উ উ ফিফটি ফাইভ মান দি আছে বোলে তাৰ।
কিয় নেকি দিও।
নে সেই নামটো পাহৰি যাওঁ মই ভাই মানে যিকোনো বস্তুৰ মানে
অ কণ এনটকটটো ইমান মাইলে চিয়ে হ'লে নহয় নহয় এনটকটটো ইমান মাইলেচ এনটকত বোলো মাইলেজ ইমান নিদিয়ে ডিউকত দিব লাগে।
এ পাহৰি থাকিলো মানে তাৰ
অ এই নতুন মাজতে বায়ে লৈছিলে এখন হা এখন মানে কি তোৰ দিউ আছিলে হা দিউ এইখন কি আছিলে জানো মডেলটো অ তাৰপিছত মাইলেচ বহুত ধুনীয়া দিয়ে মানে তোৰ মানে ফুল টৈংকী তেল ভৰালে ন ইয়াৰ পৰা মইটো ফুল টে়ংকী তেল ভৰাই আমাৰ হেৰি পা ডেকা গাওঁৰ পৰা ফুল টেংকী কৰিছো হা তেল তাৰপিছত এই তই শুনা শুনা ফোন টেংকী কৰিছো চাৰে চাৰিশ টকা মানৰ তেল হা তাৰপিছত মানে ডেকা গাঁওৰ পৰা আমি গৈছো অৰি একেবাৰে ধীৰ বম বম ডীলাপ সোমাই গৈছোগে
কিমান কিমান ডিষ্টেঞ্চ কিমান হ'ব
ইয়াৰ পৰা ডিচেঞ্চটো নাচালো নহয় যি ধুনীয়া ধুনীয়া ভিও আছিলে মই ডিষ্টেঞ্চটো চাবলৈ পাহৰি গলোঁ
আইডিয়া কৰ আইডিয়া কৰ
অ হ'ব লাগে দুই তিনি কিলোমিটাৰ শ অ
দুশ দুশ তিনিশ কিলোমিটাৰ
ফুল টেংকি ফুলটেংকি কিমানত কৰালি
চাৰে চাৰিশ টকা
চাৰে চাৰিশ টকা ধৰ পেট্ৰল আজিকালি ধৰ এশ টকা লিটাৰ পেট্ৰল তো চাৰি লিটাৰ পেট্ৰলৰ ফুলটেংকি হয় পাগল
আ সেইটো টেঙংকীটো সৰু আছিলে
উম হম চাৰে চাৰে চাৰিশ টকাতো চাৰিশ টকাতটো ফুল টেংকি নহব
আ নহয় আৰু আগৰো অলপ এশ এশ টকা মানৰ তেল আছিলে
অ আগৰ আছিলে চাগে মুঠতে চাৰিশ টকাত নহয় তোৰ আঠশ মান লাগিব ফুল টেংকি কৰাওতে
নাই নাই নাই সেইটো মই টেংকীটো সৰু চাৰে পাঁচ লিতাৰ টেংকি হয়
অ সৰু টেংকি নিকি অ তেতিয়াহলে হৈ যাব পাঞ্চ অ তেতিয়াহলে হৈ যাব অ কিবা পাঁচশ টকাত হৈ যাব
অ সেইটোৱে চাৰে পাচ লিতাৰ টেংকি আছি সেই কাৰণে কৈছো মই ইয়াৰ পৰা ইমান দূৰ গৈ পাই গৈছো গে ফুল টেংকিত অ অ সেইটো কিমান মাইলেজ দিছে চাগে
সেইটো দিছে চাগে তোৰ কিমান ধৰ তই চাৰি লিটাৰ ভৰালি না চাৰি লিটাৰত কিমান দুশ কিমান দিছে না পঞ্চাশ মান দিছে পঞ্চাশ পঞ্চাশ ত ধৰিল দুশ দুশ কিলোমিটাৰ গলি ন ত দুশৰ দি চাৰি দি হেৰি কৰ কিবা পঞ্চাশ মান দিছে পঞ্চাশ পঞ্চাশ অ পঞ্চাশ মানেই দিব
ত ভালে দিছে
উ ঠিকেই আছে নহ'লে তো তই আৰু এটা আৰু এটা হেৰি লব পাৰ একষ্কেল হাণ্ডেত লৈ ল
এ সেইখন বাইক মই নচলাও কি মাইলেশ
উম
অ কি দূৰ জেগাত যাব নোৱাৰিম যে সেইখন লৈ
কিয় নোৱাৰি?
এতিয়া পাৰি ত চাহ এতিয়া এই ন বাদদে থ অ এতিয়া সেৰি। এচব বাদদে তে স্কুটিবো তাকে ত ক না। উম আৰু হে শুনচোন হেল্ল'।